হেল্ল।
অ', কি কৰিছা?
এই বহি আছো গৰমত কি কৰিব যেনেকা ৰ'দ দিছে।
অ', বহুত ৰ'দ দিছে ন।
এই ভয়ংকৰ গৰম দেখোন। ৰাতিপুৱা আটা বজাত অলপ বতৰটো ভাল আছিলে শোলো। ৰাতিপুৱা উঠি দহটাত চাই আছোঁ এই ভৰকি গ'ল দেখোন চোৰ সূৰ্য।
সেয়হে বহুত গম দিছে নকবা আৰু।
কাপোৰ ভিজায় গাত হতত পকাই বহি আছো বিনদাস ফেন চলোই। ফুৰিবও মন নাখায় ন এনেকুৱা হা হা।
অ', ফুৰিব মনতো বাৰু এনেওঁ নাযায় গৰমত।
উম। ঠাণ্ডা দিনত গৈছিলোঁ বাৰু এইপিনে আমাৰ ভালুকপুং চাইডে গ'লো। তাৰপিছত তোমাৰ এইটো এইটো কি নাম আছিলে এইটো দৈমাৰা দৈমাৰা গৈছাঁ।
অ', দৈমৰা গৈছো অ'।
ধুনীয়া ন জগাটো।
উম দৈমাৰ কামিমবাৰী এই অলপ তিনিদিনৰ আগত ঘৰি আহিছো।
কি কোৱা মাজতে মই মাজতে নমোৰ হ'ল আৰু মই তোমাৰ গৈছিলো। ফেব্ৰুৱাৰী বাইক ললো ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মানত গৈছিলো।
অ',
তেতিয়া গৈছিলো। এতিয়াতো এতিয়াতো গৈ পিনে অলপ হেৰি পিনে পানী হৈছে নে
কোনফালে
দৈমাৰৰ চাইডে
দৈ মৰা চাইদে পানী তেনেকেতো হয়য়ে সিফালে ন তালে বাৰু এইবাৰ বৰষুণতটো দিয়া নাইতো গৰমটোৱে বেছি দিছে।
সেইপিনেও ইমান বৰষুণ নাই ন আমি যে আমি যেতিয়া গৈছিলো। একদম কি ধুনীয়া মানে তাক মানে লাগি আছিলে, কিয় জাগাত যে আহিছো কৰবাত ফুৰিবলৈ
উম।
আৰু পানী যি ক্ৰিষ্টেল ক্লিয়াৰ পানী দৈমাৰা চাইডে চাবা আৰু। এতিয়া কেনেকুৱা পানী এতিয়াতো এতিয়া এতিয়া কি ঘোলা ঘোলা আছেনে এতিয়া নৰ্মেল আছে পানীকেইটা।
নাই এতিয়া পা মানে তোমাৰ যদি সিফালে বৰষুণ দিয়ে তেতিয়া পানীতটো ঘোলা হৈ যায় আৰু বৰষুণ নিদিলে পুৰা চিকচিকিয়া চাফা।
উম চাফা থাকে। ন ৰিপিনে গৈছা টাৱাং চাইডে গৈছা।
টাবাং চেডে যোৱা নাই। এনেকেছিলো মই আমি তাকে ভাবি আছিলো। কেইটামান আমি লগৰ কেইটাৰ মানে প্লেন বনাই আছো টাবাং ফালে যাম বুলি জুলাই মাহতে ত' কি কৰো এতিয়া আমাৰ মানে কনফাৰ্ম হোৱা নাই।
এটা কাম কৰ নহলে এনেই ক'ত থাকা।
মই ইয়াতে ঘৰতে থাকো বাৰু তোমাৰ উম ঘৰত মানে তোমাৰ মিছামাৰি ফালে
উম আৰু মই গ কি তেজপুৰ
অ', অ',
আৰু পোন্ধৰ আগষ্টৰ দিনা গলে যাব পাৰি জানা
পোন্ধৰ আগষ্টত ন নহ'ব
অ', তেতিয়া মানে সেইপিনি ন আমি ভালুকুং চাইডে যদি যাওঁ। পাছ নালাগে। একো বাইকৰ বিন্ধা চ ওলাই যাও আপুনি যাওঁতে পন্ৰস্থ কি ন পচ আছে। ক নকৈ যে ডাইৰেক্ যাবততি
অ', পোন্ধৰ আগষ্টৰ দিনত নিদ মানে ৰা নোখোজে নেকি
পাছ নোখোজে একো পাছ চাছ বনাব নালাগে গেট ফ্ৰী থাকে। সেইদিনা আৰু চেকিংও না থাকে চেকিং তুমি কৰত পা জানা এপ আমাৰ তুমি বালিপাৰা পাৰ হৈ তোমাৰ এই যে চাৰিদুৱাৰ যে চাৰিদুৱাৰ চাৰিদুৱাৰৰ এইটো থানাতো আছে তাতেই যোনটো চেকিং থাকিলে। থাকিব তাৰলকে হেলমেট লগাই লোৱা তাৰ পিছত একদম তুম মই লাষ্ট গৈছিলো পোন্ধৰ আগষ্টৰ দিনা চেঁচা পাৰ হৈ চেকিং নাই। তাৰপিছত আমি ঘূৰি আহিলো বিন্দাস দেও আৰু যদি ভাবেও কি আমি থাকি তাত- ষ্টে কৰি লো যেনে এক দিনৰ কাৰণে ষ্টে কৰিলোঁ। তেতিয়া আমি টাৱাঙলৈকে ফুৰি আহিব পাৰিম। তেল বেছি নজ্বলিব। কি বাইক তোমাৰ?
মোৰ এভেঞ্জাৰ।
এই বঢ়িয়া বাইকখন।
উম।
কিমান মাইলেজ দিয়ে?
মাইলেজ সেইটো পঞ্চলিছ মান দিয়ে নেকি।
পঞ্চলিছ দিয়ে নহ বিন্দাছ। মই কিমান কিলোমিটাৰ ইয়াৰ পৰা? অঁ চেঁচা, ইয়াৰ পৰা চেঁ- চেঁচা হৈ যায় তোমাৰ ইয়াৰ পৰা মিনিমাম- মিনিমাম-মিনিমাম ইয়াৰ পৰা- এশ নাপাই গৈ, এ এ নাইনটি থ্ৰী এনেকাকে হৈ যায় মানে ভাৱক- ফুল টেংকি একবাৰ, দুবাৰ কৰালে হৈ যাব।
উম।
দশ লিটাৰ, দশ লিটাৰ অঁ, দুই হাজাৰ টকা তেল যাব।
নাইনটি থ্ৰী দুহেজাৰ টকাত নালাগে।
নহয় আমি আকৌ ফুৰিবও যাম ন বেলেগ।
অঁ, বেলেগ বেলেগ জেগাত গ'লে ভাল লাগিব অঁ।
অঁ, সেইটোৱে মানে এতিয়া আমি গ'লো টাৱাং, টাৱাংঙতো বহুত জেগা আছে ন তাত-তাত যাম।
উম অকল টাৱাংঙতে নাজানা ন, বেলেগত যাম ন, উম।
তেনেকে লাগি যায়। এনে তুমি ক'লৈকে গৈছা আজোৰ ফুৰিব?
মই ফুৰিব মানে ইমান দূৰত তেনেকৈ নাই যোৱা, বাৰ মাইললৈকেহে গৈছিলোঁ সিফালে। ভালুক পুং বাৰু- যোৱাই নাই, হাতীকেইটালকে গৈছো মই। নামেলি গৈছো, উম। অঁ, সেইফালে তেনেকৈ যোৱাই নাই মই।
আচ্ছা।
তাকে ভাবি আছিলো অৰুণাচল হওঁক বা তোমাৰ- শ্বিলং হওঁক দুটাৰ ভিতৰত এটা যাম আৰু মুঠতে।
অৰুণাচল বা ছিলং।
উম। ইয়াৰ ছেভেন চিষ্টাৰ ৱাটাৰফল চাবলৈ। শ্বিলং তোমাৰ- এইফালে এ গুৱাহাটী হৈ পেলাই যাব পাৰিতো। গুৱাহাটীৰ পৰা- তুমি বাছ ধৰিব লাগিব।
নহ এনে গুৱাহাটীৰ পৰা বাছ ধৰিব লাগে। আৰু যদি বাইক-চাইক লৈ যাওঁ-
বাইকত তুমি এনেকৈ যাব পাৰিবা আ- এইফালে হৈ যাব পাৰিবটো তোমাৰ কি আছিলে এয়া- কি নামেই ফুটি অহা নাই, এই গুৱাহাটী হৈল মানে ওচৰ হব। তোমাৰ হেৰি, তুমি তেজপুৰ বুলি ক'লে- তোমাৰ পশ্চিম ফালে হব, পশ্চিম ফালে যাব লাগিব, উম।
পশ্চিম মানে যোনপিনে- যোন পিনে সূৰ্য্য ডুবে ন।
অঁ, যোন ফালে সূৰ্য্য ডুবে আহ। ত, সেইফালে যাব লাগিব তুমি। বাকী একো শ্বিলং মানে- প্লেচটো বহুত ধুনীয়া আৰু তাত চাবলগীয়া বস্তু বুলি ক'লে প্লেচ বুলি ক'লে বহুত আছে তাত। তুমি মানে চাই এনাফ হৈ যাবা।
উম, শুনিছো বাট শ্বিলং পিনে মই যোৱা নাই। শ্বিলং জগাটো মানে তাত বৰষুণে পৰি থাকে ন, সেইপিনে এইটো ওপৰত আছেগে।
উম ওপৰত আছে অ', বৰষুণ মানে কি ইমান বৰষুণ নিদিয়ে মৌচিম নামৰ দৰে নিদিয়ে।
মানে ভূটানৰ ওচৰা-ওচৰি হ'ব চাগে ক'ৰবাত।
অ', সেইফালে ওচৰত মানে আৰু অ', বৰ্ডাৰ ওচৰত বুলি ক'লেই হ'ল।
বৰ্ডাৰ ওচৰত নাই শ্বিলং যাব লাগিব এদিন গ'লে কবা কেতিয়াবা।
তাকে এতিয়া সেইটোৱে আৰু বেলেগ ষ্টেট ন তো অলপতো দূৰ হ'বই হুম।
আৱজ আহিছে।
অ', আহিছে, আহিছে শুনিছোঁ শুনি পাইছানে তুমি?
হা, হা
তুমি শুনি পাইছানে?
অ', শুনি পাইছোঁ কোৱা।
অ', তুমি এনেই কি পোন্ধৰ আগষ্ট মানতহে যাবা জুলাই মাহত নোযোৱা মানে।
জুলাই মাহত মানে এতিয়া মানে মই যোনটো কাম কৰো ন
অ'।
এইটো কামত মানে এয়া মোৰ কাম চলা নাই হাতত পইচা নাই বুজিছা।
আচ্ছা, আচ্ছা।
মানে এতিয়া এনেকে যে মই কৰো কেটাৰিং কাম বিয়াৰ কাম বিয়া মেনেজমেন্ট
হুম, হুম হু
ঠিক আছে, তে যেতিয়া মোৰ কামৰ চিজন থাকে তে এতিয়া মো হাতত পইচা থাকে তেনেকে মানে এইটো মাহত আমাৰ এতিয়া ব'লব'ম চলিব
উম।
তাৰপিছততো এনে একো নাই এনে তুমি কি কৰা কিবা কৰা নে বিজনেচ।
বয় সেইটোৱে প্ৰাইভেট স্কুলত টিচাৰ কৰোঁ বৰ্তমান। উম, বাকীটো কি চলি আছে উম। চলি আছে ইংলিছ মিডিয়ামত। এতিয়া তাকে এতিয়া চামাৰ ভেকেশন পাইাব চামাৰ ভেকেশচন ত' মানে এডজাষ্ট কৰিব লগা হয় আৰু চেলেৰিটো ধৰক দিব পাৰ চামাৰ ভেকেচন হ'লেও তথাপিও তেনেকে মানে কিবা- কিবি এডজাষ্ট কৰিব লাগিব আৰু হুম, হুম।
কিবা কাটেনেছ
না পইচা নাকাটে মানে যিমান আগৰ মাহত দিয়ে সিমানেই দিয়ে বাৰু। কাৰণ পোৱালিবোৰৰ ওপৰতো ফিজটো স ফিজটো লয় মানে সিহঁতে সেইকাৰণে আমাৰ পৰাই নাকাটে আৰু। উম দি দিয়ে সেইটো য়ে আৰু অলপ এটা মাহ বহি, বহি পেলাই অলপ পাওঁ আৰু সেইটোৱে ভাল লাগে আৰু বেলেগ একো নাই।
আচ্ছা, আচ্ছা এনেই কিমান লকে পঢ়িলে?
মইতো বাৰু গ্ৰেজুৱেচন কমপ্লিট কৰিলোঁ, তুমি?
আৰু এনে মই আই টি আই কৰিম বুলি ভাবি আছোঁ।
অ', এতিয়া তুমি ছেকেণ্ড ইয়াৰলৈকে পঢ়ি পেলাই এতিয়া মানে মানে ষ্টপ কৰি থৈ দিছা।
নাই নহয় মই গ্ৰেজুয়চন ফৰ্থ চেম কৰি আছো।
আচ্ছা পঢ়িছ না তুমি অ।
অ অ মই ইংলিছ মাইনাৰত পঢ়ো অ মাইনাৰ বোলে মেজৰ ইংলিছত পঢ়ি আছো।
আচ্ছা আচ্ছা।
আৰু জিঅগ্ৰাফি আছে দুটা আছে চাবজেক্ট আগতে তিনিটা আছিলে তাৰে এটা এডুকেশ্যন আছিলে মোৰ সেইটো আঁতৰাই দিলে। ইয়াত দুটা চাবজেক্ট আছে।
এইটো এতিয়া বৰ্ষটোত উম।
এতিয়া যেতিয়া মাজতে ফৰ্থ ছেমৰ একজামটো দিলোহে ফাইনেল ৰিজালটো পোৱা নাই।
আচ্ছা।
এতিয়াতো তোমাৰ বি এ যিবিলাক ডিগ্ৰী গ্ৰেজুৱেশ্যন সেইবিলাকতো চাৰ বছৰ হ'ল ছাগৈ ন?
অ চাৰি বছৰ এইটোৱেতো আঠটা চেম পঢ়িব লগা হয় এতিয়া।
হা?
আঠটা চেমিষ্টাৰ খতম কৰিব লাগিব।
উম তো বিয়েডটো ইনক্লুড কৰিছে তোমালোকৰ?
অ লেকিন আপোনাৰ বি বিকমত আকৌ কমাই দিছে ন।
অ আচ্ছা ক-কমাৰ্চৰ?
অ সেইপিনে কমাই দিছো। মই আৰ্টচৰ।
অ।
হয়।
কমাৰ্চো তোমাৰ ক'ত চৰকাৰী নহয়তো কমাৰ্চ প্ৰাইভেট হ'ল। চেমি গভমেট নেকি?
অ আমাৰ-আমাৰ-আমাৰ কলেজতো এইটো মানে আমাৰ কলেজটো বাৰু গভৰ্মেন্টেই হয় লেকিন তাত যদি কমাৰ্চ পঢ়ে সিহঁতৰ প্ৰাইভেটেই কৰিব লাগে হয়।
উম কমাৰ্চটো টোটেল প্ৰাইভেট মান চৰকাৰে লোৱা নাই সেইটো।
অ লেকিন লেকিন দৰং কলেজত আছে ফ্ৰী।
দৰং কলেজত ফ্ৰি নেকি?
অ দৰং কলেজত কমাৰ্চ ফ্ৰী। অ তাত কমাৰ্চ আৰ্টচ খালি চাইন্সৰ পইচা দিব লাগে। তেজপুৰ কলেজত নহয় নেকি তেজপুৰ কলেজত কমাৰ্চ প্ৰাইভেট আছে।
তেজপুৰ তেজিতপুৰ কলেজ সেইটো তোমাৰ প্ৰাইভেটৰ কলেজ হয়?
কোনটো? তেজপুৰ কলেজ গভৰ্মেণ্ট কলেজে হয়।
গভৰ্মেন্ত নেকি?
অ গভমেণ্ট কলেজ হয়। তেজপুৰ কলেজ দৰংও গভৰ্মেণ্ট হয়।
ত' দৰং গভমেন্ত আৰু তেজপুৰ যদি দুটা গভমণ্ট হয় তেনে দুটা ফ্ৰী কৰিব লাগে কমাৰ্চ নহয় এটাত ফ্ৰী এটাত প্ৰাইভেট কি মানে?
ফ্ৰী নহ এইটোও নাজানো চিষ্টেম আমাৰ খালি তেজপুৰ কলেজত কমাৰ্চ কিয়কি মই জানো মোৰ কেইটামান লগৰ লৈছে সেহতৰ পেইড আছে।
লেকিন দৰং কলেজত ফ্ৰী আছে কমাৰ্চ, চাইন্স পেইড আছে লেলিন। অ চাইন্স
মই বাৰু চাইন্সতে পঢ়িছিলো তথাপিও সুধিছো উম। বাৰু তুমি কেতিয়াবা অঐ এলকে দি এলকে ঢেকিয়াজুলি।
ঢেকীয়াজুলি এলকে দি।
আচ্ছা আচ্ছা।
অঁ বাৰু তোমাক কণ্টেক্ট কৰিম নহা কেতিয়াবা তুমি মানে আমি ফুৰিব যাম আৰু একেলগে দেমাৰ। সেইফালে যাম বা অৰুণাচল ফালে ন?
অ অ আপুনি কণ্টেক্ট এক দিন কৰিব।
অঁ ঠিক ঠিক ঠিক আছে দিয়া।
উম উম।